হেল্ল' অ এই আছো আছো পাই এনে বহি তুমি কি কৰিছা
অ এ মইও বহি আছিলো
অ ভাত পানী খোৱা হ'ল
অ ভাত পানী খোৱা নাই দিয়া বনাই
অ আমাৰ আকৌ খালোয়েই ৰবা
অ অ আমাৰ এই মিটিং এখন আছিলে অ ঘৰতে অ টিংখন হেৰি তাতে মানে ৰুটি চুটি বনোৱা গ'ল সেই খাই লৈ অ পেট ভৰিয়ে আছে সেইকাৰণে লাহে ধীৰে ভাতকেইটা খাম বুলি কৈছো
অ মই আমাৰ আৰু মই আৰু এ তোমাৰ মই আকৌ দুপৰীয়া ভাত নাখাও নহয় ৰাতিপুৱা অফিচ যাওঁতে খাই যাওঁ অফিচৰ পৰা আহি পাওঁতে চাৰিটা পাঁচটা বাজে যে কি খাম আৰু ভাত তেতিয়া তাৰপিছত মানে অকনমান সোনকালে খাই দিওঁ আৰু আজি বেলেগ বিশেষ এক এক নাই ৰবা আজি যি গৰম পৰিছে দালি ভাত তাৰপিছতে আৰু ভাজি বাকী তুমি হেৰি আহ কি কয় অ কি ক'ব ওলাইছিলে কোৱাচোন
অ সেই আমাৰো মানে বহুত গৰম দিছে যে মাক মানে দালিখিনি মইে বহাই দিলো দালিতে হেৰি ভোল দি দিছো তাৰপিছতে হেৰি আলু দিছো মাক কৈছো কণী দুটা বইল কৰি পিটিকা
অ ভালে দিয়া গৰমত তেনেকে খুৱাই ভাল নেমু অলপমান লাগে
অ সেই নেমু অ নেমু নকব বা আৰু আমাৰ নেমু গছ এডাল আছিলে ইমান নেমু লাগিছিল তাৰপিছত এই আকাশী লত তাৰ বুলি কয় হ বলা
অ অ হয় হয় সেই আকাশী লতাটো বোলে
নে গোটেই গছডাল আগুৰি ললে ক কাটি দিলেও মানে মানে শিপা নাই ন বস্তু স্তুটো অকমান টুকুৰা এটা পৰিলে অ সেইটয়ে টুকুৰা এটা পৰিলে মানে বাঢ়ি বাঢ়ি যায় তাৰপিছতে মানে জংঘল টাইপ হৈ গ'ল তাৰ পিছত দাদাই কলে কি কিনো কমি দিয়ে গছডাল কাটি দিব লাগিব পাই নাই মানে গছডাল কাটি দিলে মানে উঘলি দিয়া নাই কাটি দিছো আকৌ পখাইছে আ অকণমান ত কি হয় নাজানো আৰু ওচৰতে নেমু পুলি দুটামান লাগি আছে মানে একে ইমান নেমু লাগিছিল নহ হয় আমাৰ মানে কি ঘৰত বস্তু জস্তু থাকিলেও মাছে মাছ থাকিলেও বা নেমু চেমু আমি হেৰি নকৰো বেচো মানে বস্তু বিলাক এই মানুহক এ এনে গাঁৱৰ মানুহক দিওঁ কোনোবা খুজিলে দিও বা এনেও দিওঁ এতিয়া নেমু ইমান লাগিছিল দিয়া যায় অ আৰু মানে আমাৰ নেমুটোক কিহৰ ক'বলৈ গ'লে বেচাও নাযায় যে মানে বেচা নাযায় মানে আমি নেবেচো আৰু কেতিয়াবা কোনোবাই খুজিলে দিওঁ নহয় সেই সেইটো কোৱা নাই আ মই সেইটো কবলৈ বিচৰা নাই মানে আমি নেবেচো যে আমি বেচ ন সেইটো কৰিছো মানে অ মানে কি কোনোবা খুজিলে দিওঁ বা কোনোবাই কিনিব খুজিলেও আমি দিওঁ তেনেকে মানে আমি এতিয়া বেপাৰী হওক ইফালে আমি বেছিকৈ নাযাও মানে। অ ধৰা আমাৰ আমি সেইবিলাক নকৰো বা দেউতায়ো স্কুল গুচি যায় ন তাৰপিছত তে সেয়াই আৰু নেমু ঢেৰ লাগিছিলে এতিয়া দুখ লাগে নেমু নাই কিনি খাবলগীয়া হৈছে। হুম উ এই গৰমৰ দিনকেইটা মানে নেমু বহুত দৰকাৰী।
অ এই মই তোমাক সেইটোয়ে কবলৈ ওলাইছিলো ৰবা আকাশ আকাশী লতাটো তোমাৰ একদম শিপা নাইকিয়া বস্তু চ লতাডাল পেলাই দিয়া তাতে সি হৈ যায় আৰু এবাৰ সেইটো হ'ল মানে সেই গছডাল ধ্বংস আৰু সেইডালেৰে লাভ নাই আৰু থাকি। বিকীও লাভ নাই মানে।
উম উম
উমহু বাকী আৰু এতিয়া কি কৰিবা আৰু এই কি বু বু বেডটোত তাকে তোমাৰ এনেই বহি বহি ফেচবুক ইনষ্টাগ্ৰাম এইবিলাককে চাই আছিলো। বাই এতিয়া আৰু কি আৰু ইমান আজিকালি ফেচবুক বিলাক চাবই নোৱাৰি একদম ইমান তেজ চবে খালি গুড মৰ্ণিং আপোনালোকে ভাত খালে নে আমি খালো দেই উমহু। মানে কৈছো গুড মৰ্ণিং গুড ইভিনিং গুড আফটাৰনুন গুড নাইট অ মাইগড আৰু যে ভিডিঅ' বিলাক যে বনাই ভগৱান। মিনিং লেচ মানে একো মিনিঙে নাই মানে ফেচবুকটো মানে মানুহে ফেচবুক চাইছিলে মানুহৰ ফটো এখন দুখন লাইক মাৰিব কাৰণে বা বেলেগ মানুহৰ লগত কথা পাতে কিবা কৰে চিনাকি হয় আজি কালি ফেচবুকত মানে তোমাৰ ফেচবুকটো চাব নোৱাৰি মানে গম পাইছা নে
অ আৰু মানে আগতে কি ফেচবুকটোত ফটোকেইখন থৈ দিয়ে পাছলৈ ধৰি লোৱা। মোবাইলৰ পৰা নাইকিয়া হলে ফেচবুকত থাকিয়ে যায় ন কিন্তু সেই আজি কালি মানুহ হুম মিনিংলেছ টকাৰ কাৰণে মানে জি তি তাৰ মাজতে বহুত ভালো আছে বাৰু আমিন
অ নহয় নহয় বহুতে বহুতে চোৱা এতিয়া কোনোবাই কিবা এটা ৰেচিপি বনাই দিছে সেইটো কাৰণে হাজাৰটা মানুহৰও কিন্তু লাভ হৈছে কাৰণ আমি এতিয়া মইয়ে কিবা এটা নাজানো মই ইউটিউব বা ফেচবুকত দেখিছো মই বনালো ভাল লাগিছে খাই তো মই সেইটো বস্তু জনা হৈ গৈছো মানে বহুতক লাভ কৰিছে বা স্পেচিয়েলি ধৰিলো মই আজি কালি কিছুমান তুমি দেখিছা ন টিফিন চিৰিজ বিলাক দিয়ে ন সেইবিলাকো ভাল হয় তেতিয়া মানে আমি আইডিয়া পাও মানে ধৰি লোৱা কেনেকুৱা ধৰণৰ ধৰি ল এতিয়া মই উম এতিয়া মই অফিচ যাব লাগে ন অফিচত দিনটো থাকো মই ভাত নাখাও ব কিবা এটাটো দিব দুপৰীয়া খাব লাগিব ন তেনেকে মই ডিফেণ্ট টাইপৰ মানে দুপৰীয়া খাব পৰাগে সৰু সৰু টিফিনৰ আইডিয়া বিলাক তাৰ পৰা পাওঁ তেনেকে মই বনাই লৈ যাওঁ ধৰি লোৱা তাৰপিছত আৰু কিমানৰ চাগে লৰা ছোৱালী টিফিন দি পঠাবলৈও চাগে বহুত সুবিধা হয় কা ল'ৰা আছিলে সদায় সদায় একটা বস্তু
অ উম আৰু অ আৰু লৰা ছোৱালী ধৰি লোৱা তেনেক পাত দেখিলে ল'ৰা ছোৱালী বিলাকেও খাবলৈ বিচাৰে
অ সেইটোৱে মানে সেইবিলাক সেইবিলাক কিছুমান ভাল হৈছে আৰু ধৰি লোৱা কিছুমানে তোমাৰ মানে বিভিন্ন ধৰণৰ কেনেকে মানে মানুহে মানে ইনকাম কৰিব পাৰে সেনেকুৱা ওপৰতো কিছুমান কথা দি থাকে কাম কৰি থাকে সেইবিলাকৰ পৰাও লাভ হৈছে বা কিছুমানে কাৰোবাক ধৰি লও ফেচবুকৰ অনলাইনৰ থৈ দিয়ে কোনোবাই চ এম্ব্ৰইডাৰী জানে শিকালে কেনেকে কৰিব লাগে তোৰ দাৰা মানে পইচা নিদিয়াকে কিছুমান ঘৰতেহি বহি তেনেকেও শিকিব পাৰিছে মানে নিজে কিবা এটা ইনকাম কৰিব পাৰিছে তেনেকুৱাও আহিছে বা ফেচবুক কুৱা ভিডিঅ' দিয়া বা এনেকুৱা ও তেওঁলোকে ইনকাম কৰিব পাৰিছে। সেইটো ভাল হৈছে। আৰু ইমান এটা বেয়া অৱস্থা পৰিৱেশ হৈছে গৈ মানে খালি মানুহে ইজনে সিজনৰ চিনিয়ে নাপায়। ক'ত এটা মানুহৰ ঘৰ ক' ক'ৰবাত মানুহক ক'ৰবাত তোমাৰ কিবা ৰিজনক লৈ সিহতৰ মাজত কাজিয়া হয় থাকে।
অ' এই দৰি কাজিয়া আৰু সঁচাকে মানে বহুত চাবলৈ গ'লে আৰু মান মানুহে একদম ইমান আচলতে ডাঙৰ মানুহখিনি সেইখিনি বুজিব লাগিছিল। আজিকালি ধৰা মোবাইল ত সৰু ল'ৰা ছোৱালীয়ে চাই ন? আৰু এইটো এইটো জেনেশ্বন হৈছে ল'ৰা ছোৱালীক মোবাইলটোৰ পৰা একেবাৰে আঁতৰাইয়ো ৰাখিব নোৱাৰা হ'ল। লাগে ন আজিকালি মবাইলতটো চবতে লাগে মানুহখিনিয়ে আচলতে বুজিব লাগিছিল উম মানুহখিনিয়ে বুজিব লাগিছিল একে হোৱাই নোহোৱাই ইমান বেয়া বেয়া ফটো ভিডিঅ' আপলোড কৰে। ই ল'ৰা ছোৱালীখিনি শিকে ন তাৰ পৰা। তাৰপিছতে অ' তুমি চাবাচোন আজিকালিৰ সৰু লৰা ছোৱালীখিনি সন্মুখতে পতককে বেয়া কিবা এটা কৈ দিয়ে যি এইটো নেকি মাকহতেও ত মুখৰ পৰা তেওঁ শুনা নাই মাকহঁতেও আচৰিত হয় যায় কি কলে আৰু লাজ পাই ন মাৰ ঘতে কিন্তু ধৰি লোৱা যি মানুহে বুজি পায় সিহঁতে গম পাই যে এই ল'ৰা ছোৱালী আজি আজিকালি মবাইল চাই সি কিন্তু ধৰি লোৱা যি সেইখিনিয়ে গম নাপায় বোলে অ' ইহঁতৰ ঘৰৰ পৰিৱেশ এনেকুবা হে মাকহঁতে ইমান বেয়াাকৈ শিকায়
সেইটোয়ে মানে আজিকালি ল'ৰা ছোৱালী বিলাকে মোবাইলতো চাই পেলাই বহুত ভাল কথা শিকিছে দেই কাৰণ আজি ল' ছোৱালী চাবা তুমি চাৰি বছৰ পৰা হিন্দী ক'ব পৰা হয়। সেইটো এটা ভাল অ' সেই নহয় সেইটো পজিটিভ সেইটো ভাল কিন্তু সেই চেম সেই বস্তু খিনি চাই হিন্দীতো শিকিছে কিন্তু তাত এনেকুৱা কিছুমান বস্তু আহি থাকে যোনবোৰ একচুৱেলি কৰিব নালাগে নকৰিবলগীয়া কাম কিছুমান সিহঁতে কিছে সেইটোৱে বেয়া প্ৰভাৱ দিছে এনেও মানে যিকোনো বস্তুৱে এটা যদি ভাল চাইদ থাকে এটা বেয়া চাইড থাকিবই গতিকে আমি কোনটো লওঁ সেইটো টো আমাৰ নিজৰ লগত কথা কিন্তু সৰু ল'ৰা ছোৱালী বিলাক এতিয়া বুজিতো নাপায় সেইকাৰণে মানে অকনমান মাক দেউতাকতো একচুৱেলি অকনমান মানে মন দিব লাগে মানে ল'ৰা
অ সেইয়াই আজিকালি ধৰি লোৱা উম অ আজিকালি ধৰি লোৱা মানুহখিনি কিবা অশিক্ষিত আৰু মানে শিক্ষিত হলেও মানুহ নালাগে মানুহে চাকৰি এটা কৰিব বা কিবা বেলেগ কিবা কৰিব বেলেগ টেলেণ্টো নালাগে কিন্তু মানুহে যি খিনি মানে নিজৰ জীৱনত যিখিনি কৰিবলগীয়া কথা বা ক'বলগীয়া মানুহক ব্যবহাৰে হওক বা যিখিনি আৰু যিখিনি বা ধৰি লও তুমি একো কৰিব নোৱাৰিলে তুমি যদি কাৰোবাক তোমাৰ পৰা কিবা এটাও শিকাব পাৰা সেইখিনিও বহুত ন কিন্তু আজিকালি মানে অশিক্ষত সি তাৰমানে অশিক্ষিত একে কোনো ফালে শিক্ষা নাই যি তি আও যি যাকে তাকে যি টি কব নিজটোৱেই সত্য নিজে ভুল হ'লেও নিজটোৱেই সত্য কোনোবাই কিবা এটা শিকাব বিচাৰিলেও শিকিব নিবিছা
সেইটোয়ে অ মানে একচুৱেলি এইটো অশিক্ষিত নহয় গম পাইছা নে এইটোক অশিক্ষিত বুলি নকয় অশিক্ষিত মানে একোৱে নাজানে এই আজিকালি মানুহ বিলাক কেনেকুৱা জানানে কম জানে বাট বেছি মানে শিকি বেছি মানে জানা দেখুৱাই মানে কি বুলি কয় এইটো অ কি বুলি কয় এইটো মানে শিক্ষিত মানে শিক্ষিত হৈও মানে অশিক্ষিত নিচিনা মানে অলপমান কথা কথা এটা জনাৰ পিছতে তেওঁ বহুত বহুত জানে তেওঁৱে জানে সকলোবোৰ আৰু সেইটো কাৰণে আজিকালি মানে মানুহ বিলাক এডজাষ্ট মেণ্ট কৰাত প্ৰব্লেম হৈছে আৰু মানুহে ইনকাম কৰি নোৱাৰা হৈ গৈছে গে আৰু মানে মানুহে ভাবে মই মানে এনেকুৱা হৈ গৈছোঁগে মই তাৰ লগত আগত কৰো হ মই নহয় চ কাম কৰিব গৈছে কিন্তু মানুহে ভাবিছে যে অ' মই এইটো কাম কৰিব লাগে ই মোক এনেকুৱা কথা শুনাইছে মই কিয় সৰু হম মই নহও কিন্তু এনেকুৱা কথা নহয়। কেতিয়াবা কিছুমান বস্তুত তুমি শুনিবই লাগিব আৰু কেতিয়াবা তোমাৰ হয় তোমাৰ ভুল নাথাকে তথাপিতো তুমি মানে এখন কণেদি শুনি এখন কণেদি ওলাই দিবও লাগিব। ভুল নাথাকাকে আৰু কেতিয়াবা তুমি এজ এ মানে জুনিয়ৰ হওক বা এজ এ সৰু হওক তুমি ডাঙৰক তোমাক যদি গালিও পাৰে তুম ৰেচপেক্ট কৰিব লাগিব। সেইটো পজিটিভলি ল'ব লাগিব যে মোক কিয় গালি পাৰিছে মোৰ কিবা এটা ভুল হৈছে তেতিয়া আৰু চাবা তুমি যদি কিবা এটা বস্তু পজিটিভলি লোৱা অবিছলি তাৰ মানে ভিতৰত পজিটিভলি ৰিজন এটা পাবায়ে। কিন্তু আজিকালি আজিকালি জেনেৰে্চনটো এনেকুৱা হৈ গৈছে যে মই কিয় শুনি থাকিম তোৰ কথা।
উম উম।
মানে এনেকুৱা চাপোজ ধৰি লোৱা মই যদি কওঁ ধৰি ল তুমিও বি এছ চি কমপ্লিট কৰিছা মইও বি এছ চি কমপ্লিট কৰিছো। চ কিন্তু হ'লেও মই ধৰি লোৱা তোমাতকে তিনি বছৰ আগত কমপ্লিট কৰিছো আৰু। তুমি মোতকে তিন বছৰ পিছত কৰিছা কিন্তু মই বিএছ চি পিছত একো পাৰা নাই মই এম এচ চিয়ো কৰা নাই, মই জাষ্ট বি এচ চি তে কমপিল্ট কৰিছোঁ। কিন্তু যিমানেই যি নহক মই তোমাৰ চিনিয়ৰ ন। তে মানে এনেকুৱা গৈছে কথাবোৰ তে তাইয়োতো বি এছ চি এ কম্প্লিট। কিনো বেলেগ শিক্ষা আছে? মোক এইখিনি ক শিকাব গৈছে। মইয়ো বি এ চি, তাইও বি এ চি। চো সেনেকুৱা আহি গৈছে কিন্তু কথাটো ক'ব গলে মানুহে এক্সপিৰিয়েঞ্চৰ পৰা শিকে ন। সেইটো বুজি পাব লাগিব। এই বিলাক কাৰণতে আজিকালি মানুহ বিলাকে মিলি ব নোৱাৰা হৈ গৈছে। কি কয়, এডজাষ্টমেনতো নাইকিয়া হৈ গৈছে।
না এতিয়া মানে এইবিলাক হৈ আছে যে কেতিয়াবা মানে চাই থাকি এইবিলাক খং উঠি যায় মানে এইবিলাক কি আহি আছে? সেইকাৰণে মানে কি ইগনৰ কৰোঁ মানে আঁতৰি থাকোঁ। কোনোবাই কিবা কৰিছে কৰি থাকক মানে সিহঁত তহঁতৰ মাজত আমি মিছাই জেং কিয় লাগো। আমি আমাৰ কামতটো কৰোঁ তেনেকুৱা আৰু সেইটোৱে উম, সেইয়াই আৰু আজিকালি এই এইবিলাক জেঙত লাগি মানে লাভ নাই, তুমি যদি তোমাৰ ভুলো নাথাকে তুমি গৈ পেলাই তাত এনেই তুমি ফচিহা, ফচাগৈ সেইকাৰণে আজিকালি চ'ব মানুহে আঁতৰিয়েই থাকে।
উম, মেইন কথাটো হ'ল যে অ' উম, উম, উম সেইটোৱে মেইন কথাটো হ'ল যে তোমাৰ ছ'চিয়েল মিডিয়াই যেনেদৰে মানুহক মানে লাভ কৰাইছে ঠিক তেনেদৰে মানুহক ধ্বংসও কৰাইছে। এচাম মানুহ ছ'চে ছ'চিয়েল মিডিয়াৰ পৰা ধবংস হৈ গৈছে এছ এচাম মানুহ ছচিয়েল মিডিয়া ইউচ কৰি কিন বহু উন্নতি কৰিছে মানে এচা মানুহে বেয়া পথ টো লৈ লৈছে মানে ভাল টো লোৱা নাই মানে তাৰ পৰা কেনেদৰে মানুহে আজিকালি ইজি উপায় বিচাৰে মানে কি কয় মানে কষ্ট কৰিবলে মানুহক মানুহে আজিকালি কষ্ট কৰিব নিবিচাৰে আ গ মানুহে কষ্ট কৰিছিলে আজিকালি মানুহে কষ্ট কৰিব নিবিচাৰে এইটো উহো উম
হেৰি হ'ব দিয়া মোক এই মায়ে ভাত খাবলে মাতি আছে
অ ভাত হল নেকি? অ ঠিক আছে হ'ব নেক্স টাইম এইটো টপিকত কেতিয়াবা আকৌ কথা পাত তিম।
অ অ হ'ব দিয়া।
হব দিয়া।